হেল্ল'
হেল্ল'
হ দাদা নমস্কাৰ।
নমস্কাৰ নমস্কাৰ কি খবৰ ভালে আছে।
অঁ আছো ভালে আপনি?
আছোঁ আছোঁ।
অ ক'ত আছে? ঘৰতে না।
আছো ঘৰৰ ওচৰতে নাই ঘৰৰ ওচৰতে আছো।
অ।
নদীৰ হাৱা খাই আছোঁ।
অ অ অ গৰম না বহুত গৰম দিছে আজি। ময়ো এতিয়ালৈকে ঘৰতেই নাই আছো ৰাস্তাতে আছো। ঘৰৰ সন্মুখতে। বিৰাত গৰমা আজি হয় না?
হয়, হয় বহুত গৰম।
ভাত ভাত ভাত পানী খালে?
নাই ভাত পানী খোৱা নাই।
অ কেতিয়া খাব?
খাম অলপ দেৰিকে খাম।
অ।
আজি দেৰি হ'ল বহুত।
হয় এতিয়াও খোৱা নাই যে বহুত দেৰি হ'ল না।
নাই এতিয়াও খোৱা নাই দেৰি হ'ল বহুত।
উম ইমান
পিছে কওঁক? ফোন মোৰ কৰাৰ কথা আছিল, আপুনি কৰিছে ঠিকেই আছে। তাৰমানে আমাৰ এই উৎসৱবিলাক যে আছে
হয়।
উৎসৱবিলাক আপোনাৰ ধৰক আমাৰ আমি মুছলিম মানুহ, আমাৰ ঈদ আছে বছৰত দুটা।
হয়।
ৰোজা আছে বা আপোনাৰ মহৰম আছে।
হয়।
হিন্দুসকলৰ ধৰক পূজা আছে, সৰস্বতী পূজা আছে, কালী পূজা আছে। এ, দুৰ্গা পূজা আছে। চবৰে মানে চব ধৰ্মৰেতো বেলেগ বেলেগ এটা মানে উৎসৱ থাকে ন' বছ চৰত। হয়, বড়োসকলৰ ধৰক বড়োদিন আছে।
হয়।
অ'। মিচিংসকলৰ মিচিং আই, আ-আলি আলি লেগিং নে কিবা আছে মিচিংসকল।
আলিঙ হয়।
ত সেই বিষয়ে তাৰমানে আগৰ উৎসৱবিলাক ধৰক আপোনাৰ আগৰ উৎসৱ আৰু এতিয়াৰ উৎসৱ কিন্তু বহুত ডিফাৰেন্ঞ্চ। আপুনি গম পায়নে নাই, তাৰমানে আগত ধৰক হয়, আগত ধৰক আমি সৰু থাকোঁতে যেতিয়া মানে আগত পূজা টোজা চাব গৈছোঁ। বা আমি একেলগে কৰি দিছোঁ পূজা। আমাৰ ঈদতো বেলেগ কাষ্ট কমিউনিটিৰ মানুহে আমাক হেল্প কৰিছে। কেতিয়াবা হয়তো নামাজ টামাজ পঢ়ি ওলাই ৰাস্তাৰ কাষত পানীৰ বটল লৈ থিয় হৈ মানে সেৱা বঢ়াইছে, আমিও এনেকুৱা সেৱা আগবঢ়াইছিলোঁ হয়। আমিও কিন্তু সেৱা আগবঢ়াইছিলোঁ, পূজাত একেলগে ফুৰিছোঁ। ঘূৰা ঘূৰি ঘূৰিছোঁ, ফটো টটো উঠিছোঁ। কিন্তু আগৰ দিনবিলাক এতিয়া নাই। উৎসৱবিলাক আজি কালি সেই উৎসৱ মানে কি নামতে উৎসৱ হয়।
উৰ নামতে উৎসৱ, একদম সঁচা কথা কৈছে।
এই বিষয়ে আপোনাৰ মতামতটো কি বা। সেইটো ধৰক আগৰ দিনবিলাক যদি আমি ঘূৰাই আনাৰ প্ৰয়াস কৰোঁ চেষ্টা কৰোঁ, নিশ্চয় ঘূৰি আহাৰ চান্স আছে।
হয় আমাৰ আমাৰ মাজত এটা বন্ধুত্ব ভাৱ আহি যাব।
হয়, হয়, হয়। আগৰ ভাতৃত্ব ভাতৃত্ব বোধ মানে ভাববিলাক নাইকিয়া হৈ গৈছে। আজিকালি। উৎসৱবিলাকত আমি নামাতো বেলেগৰ উৎসবত মানে আমাক নামাতে।
এইটো মই এটাই এটাই ক'ম মানে চব কাৰণ হ'লটো আপোনাক মোবাইলটো হয়ে না।
হয়, হয়।
মোবাইলটো মানে আজিকালি মিডিয়াতো বেছি হৈ গৈছে না কিবা এ হু এটা কিবা বস্তু লৈ এইটো ডাঙৰ কিবা এটা সৃষ্টি কৰি দিয়ে। আগতটো তেনেকুৱা নাছিল, আগতে আগতে আমি আমি সৰু থাকোঁতে চাইছো আমাৰ ঘৰত তে যেনেকুৱা মোবাইলে নাছিল।
হয়।
হা আমাৰ মা-দেউতা কিবা আইতা সিহঁতে গল্প চল্প কিবা কৈছে আমি এইটো শুনি শুনিছোঁ মনোযোগ
বহি, বহি, বহি, বহি, বহি, শুনিছোঁ হয়।
হয় আজিকালিতো নাই এইটো।
নাই, নাই।
আজি এই ক'ত না ক'ত কিবা এটা যদি কিবা ই যদি ওলাই সেইটো লৈ মিডিয়া এই বহুত ডাঙৰ কিবা এটা সৃষ্টি কৰি দিয়ে। আৰু সেই কাৰণে আজিকালি আমাৰ মাজত ভাতৃত্ববোধটো নাইকিয়া হৈ গৈছে।
হয়, হয়। নাই সেইটোতো নাইকিয়া হৈছে। ঠিকে আছে কিন্তু কৰাৰ প্ৰয়াস কৰিব লাগিব অলপ। অলপ হ'লেও যেন সেই আগৰ দিনবিলাক আমি ঘূৰাই পাওঁ বা ঘূৰাই আনাৰ চেষ্টা কৰোঁ।
চেষ্টা কৰিব লাগিব। এইটো আমি বন্ধু বান্ধৱ আমাৰ যিবিলাক আছে আমাৰ আদাৰ কাষ্ট কমিউনিটিৰ যিবিলাক বন্ধু বান্ধৱী আছে, সিহঁত তৰ লগত আলোচনা বিলোচনা কৰি আমি যদি আগৰ দিনটো ঘূৰাই আনিব পাৰোঁ। আমাৰ কাৰণেই ভাল আমাৰ নৱপ্ৰজন্ম ওলাই আহিছে সিহঁতৰ কাৰণেও ভাল হ'ব।
হয়, হয়।
এনেকুৱা যদি পৰিবেশ থাকি যায় না নব প্ৰজন্মই মানে এইটো বেছি ভয়ংকৰ হৈ যাব।
হয়।
বিগত দিনত।
আগত ধৰক মোৰ নিজা অভিজ্ঞতাৰ পৰা কৈছোঁ। মই বিহু খাবও গৈছোঁ, মাতিছে গৈছোঁ। হা বিহু খাই বিহু খাইছোঁ অসমীয়াহঁতৰ। সেইটোতো অসমীয়াহঁতৰ হয় অসমীয়াত অততো বিহুটোতো গমেই পায়।
হয়।
আমাৰ অসমত এইটো মানে বিৰাট ডাঙৰ এটা উৎসৱ, অসমীয়া বুলি ক'লে ভুল হ'ব তাৰমানে অসমৰ এটা উৎসৱ এইটো, চবৰে হয়। ত' আগত বিহুত আমি গৈছো, এই কিবা কিবি পিঠা, চিৰা, নাৰিক নাৰিকলৰ লাৰু। তিলৰ লাৰু, চিৰাৰ লাৰু, দৈ হয় না কিবা কিবি খাব দিছে, বহি খাইছোঁ একেলগে, হয়। আমি ঈদত মাতিলে আহিছে একেলগে চাহ পানী খাইছোঁ, ফল-মূল খাইছোঁ।
হয়,
পূজাত গৈছোঁ আমি, ফূৰ্তি কৰিব, ফূৰ্তি কৰিছোঁ একেলগে মানে উৎসৱ বিলাক পাৰ কৰিছোঁ, আজিকালি মানে নাইকিয়া হৈ গৈছে। বহুত নাইকিয়া হৈছে, এইটোত এক্সুৱেলি মানে বহুত, চিন্তনীয় বিষয়।
হয়, এইটো পৰিৱেশৰ ওপৰত
আমাৰ ল'ৰা ছোৱালীবিলাক আহি আছে নতুন প্ৰজন্ম হয় নতুন প্ৰজন্মবিলাক আহি আছে, এইবিলাক যদি শিক্ষা ন আমাৰ ফালৰ পৰা, এইটোতো ভৱিষ্যতে মানে অলপ বেয়াই হ'ব হয়। এইটো লৈ মৈৰ মতেৰে, আপোনাৰ বন্ধু- বান্ধৱ যিবিলাক আছে। আদাৰ কাষ্ট কমিউনিটি হয়নে? সেইবিলাকত যদি অলপ ভাৱ ত, আগৰ ভাৱ যদি আদান প্ৰদান কৰা হয়ই, পূজাত মাতিলি-নামাতিলি কিয়? আমি গ'লোঁ হয়। বা আমাৰ ঈদত আহিবি, এনেকুৱা যদি এটা ভাৱ আদান -প্ৰদান কৰিব পাৰোঁ আমি হয়টো, আগৰ দিনবিলাক আমি ঘূৰাই পাম, অলপ সকলো ঘূৰাই পাম আমি, হয়, হয়। পৰম্পৰা নাই, উৎসৱবিলাক সেনেকুৱা জাক-জমকতা নাই। অ, পূজাত আমি নাযাওঁ, ঈদত মানে হিন্দু মানুহ নাহে, এইবিলাক কিন্তু আগত নাছিল।
আগতো আহিছে?
হয়, হয়, হয়। আমি নামাজ পঢ়িছোঁ। সিহঁতে ডিউটি কৰিছে, চাইছে পানীৰ যোগান দিছে, আমি পূজা কৰি দিছোঁ, কালেকশ্যন কৰি দিছোঁ। হয় না? বজাৰ ঘাটে। হয়, হয়, হয়। এইবিলাক, কিন্তু আমাৰ সমাজৰ পৰা বৰ্তমান নাইকিয়া হৈ যায় মানে। হয়, নাইকিয়া হৈ গৈছে, নাইকিয়া হ'ব ধৰিছে। এইবিলাক মানে, নতুন প্ৰজন্মৰ কাৰণে অলপ বেয়া, এইটো বেয়া খবৰটো বেয়া।
হয়।
মানে ইয়াতে আপোনাৰ, ধৰ্মীয় উৎসৱবিলাকে একেলগে যদি কৰোঁ, আমাৰ ভাতৃত বোধটো মানে, ভাল থাকিল অটুত থাকিল হয়, না?
উম,
মানে আগৰ দিনবিলাক আমি কিছু নহ'লেও কিছু এটা, ঘূৰাই আনাৰ প্ৰয়াস কৰিব লাগিব আমাৰ।
উ আমাৰ ইয়াতে এটা মেলা আহিছে। শুনিছে? এইটো মেলাৰ যোগেদিও আমি, কিছু নাই, কিছু হ'লেও অলপ মানে ভাতৃত বোধটো আনি দিব পাৰিছোঁ। একেবাৰে একেবাৰে, নোহোৱা নহয়।
হয়,
আহিছে, কিছু নাই কিছু এটা আহিছে। আমি আমাৰ যিটো কমিউনিটি আছে, কমিউটি আছে, তাত মানে আদাৰ কাষ্টো আছে। আমাৰ মাইনৰিটি মানুহ বিলাকো আছে। আমি সকলোৱে মিলি এইটো পৰিচালনা কৰি আছোঁ, আহিছে ভাল এটা
না এইটোতো, ভাল কথা, হয় ভাল কথা। আমি সমাজত বসবাস কৰিব হ'লে, চবৰ লগতে উঠা বহা, চবৰ লগতে
ভাতৃত্ব যিটো এনাজৰী ভাতৃত্ববোধৰ যিটো এনাজৰী সেই সেইটো, অতুত ৰাখিব লাগিব আমাৰ চবৰে। সেইটো আমি অপোনাৰো কৰ্তব্য ম'ৰ কৰ্তব্য।
হয়
বেলেগ মানুহৰ এটো মানুহৰো এটা কৰ্তব্য এইটো মই ভাবোঁ আৰু
আপোনাৰ
আহক, বন্ধু-বান্ধৱ আছে চবৰে হয়নে?
হয় হয়। আপুনি যিটো থিংকিং কৰিছে এইটো ভাল মানে কথা কৈছে আমাৰ বহুত
সেইটো মই মাজে মাজে অনুভৱ কৰোঁ। হয় মই মাজে-মাজে অকলে বহি থাকি অনুভৱ কৰোঁ।
এইটো আমি যদি বাস্তৱত ৰূপায়ত কৰিব পাব আমাৰ কাৰণে ভাল হ'ব।
হয় হয় আগত বিহুত বিহু খাব গৈছো কিমান এটা ফূৰ্তি হয়না, ঈদত আহিছে, পূজাত পূ পূজা কৰিছোঁ, আমি মানে পূজা চাব গৈছোঁ কালেকশ্যন কৰি দিছোঁ। কিমান এটা ভাল দিন আছিল বড়োসকলৰ বড়দিনত মাতিছে। বেলেগকে খাব দিছে কিমান ধুনীয়া এটা পৰিৱেশ আছিল হয়নে, হয় সেইবিলাক আজি মানে নাইকিয়া হ'ব ধৰিছে সমাজৰ পৰা সেইটো এটা ভাল ইংগিত নহয়, বেয়া ইংগিত
বেয়া ইংগিত
কাৰণ যিহেতু নতুন প্ৰজন্ম আহি আছে। আমিতো আমাৰ নেক্সট জেনেৰেশ্যনততো এইবিলাক দৰকাৰ আছে নহয়। সমাজত চলিবৰ কাৰণে সমাজৰ হকে কাম কৰিবলৈ হয় আমিতো চবেই নাথাকো তেতিয়া এইবিলাক লৈ অলপ যদি সজাগতা সজাগতাৰো দৰকাৰ আছে।
উম
সজাগতা কৰিলে নিশ্চয় আগৰ দিনবিলাক কিছু নহ'লেও কিছু ঘূৰি আহিব।
হয় পিছে আজি খাৱাল মেনুত কি কি আছে
খোৱাৰ মেনু আজি মই একচুৱেলি ক'ব নোৱাৰোঁ মই গৈছিলোঁ অলপ বাহিৰত
এই জাষ্ট ঘৰত আহিলোঁ কাপোৰ চাপোৰ খুলি মানে ক'লোঁ গৰম অত্যাধিক অলপ নদী আছেতো ঘৰৰ ওচৰত বলো অলপ ঘূৰা ঘূৰি কৰি আহোঁ
অঁ অঁ ঠিকে আছে।
খোৱা খাদ্য আজিকালি অলপ চাই চিনতী খাব লাগে নহয় যা-তাহ খাব নোৱাৰি। খোৱা খাদ্য বহুত আজি আজিকালি ভেজাল বহুত
হয় গৰমো বহুত দিছে না বহুত মানুহ বেমাৰ বেমাৰ হৈ আছে এই খোৱা খাদ্যৰ পৰাই।
হয়। খোৱা খাদ্য মানে কি আ, আজি আপোনাৰ ধৰক গৰমটো অত্যাধিক নহয়।
উম।
তাৰনে ফ্ৰিজৰ বস্তুবিলাক খাই মানে ভাল লাগে চবৰে। মানে এইটো এটা অভ্যাস মানে অভ্যাস হৈ গৈছে। যেনে গৰমত অলপ ঠাণ্ডা পানী খালে ভাল লাগে হয়। সেইকাৰণে অলপ চাই চিন্তি চাব লাগে। চাই চিন্তি খোৱাৰ চেষ্টা কৰিব লাগে অলপ।
হয়।
মোৰতো ধৰক ঘৰতে শাক পাচলিবিলাক মই নিকিনো বেছিভাগে ঘৰতে।
অ।
মানে গোবৰ সাৰৰে তৈয়াৰী কৰা নিজৰ হাতৰ।
ঠিকে আছে তেনেহ'লে। তেনেকুৱাই তেনেকৈ খাব লাগে। বজাৰ বস্তু খুব কমকেই খাব লাগে।
হয়, সেইটো আপুনিও চেষ্টা কৰিব। যাতে ঘৰৰ ব
হয়, মইও চেষ্টা কৰি আছোঁ। মইও কৰি আছোঁ। আগত নিজক মানে পৰিৱ--ন কৰিব লাগিব।
হয়।
তাৰপিছত বেলেগক আমি ক'ব পাৰিম। ঠিক আছে ডাঙৰীয়া।
ঠিক ঠিক, ঠিক আছে।
ভাল লাগিল কথা কৈ। ভাল ভাল পৰামৰ্শ আপুনি আগবঢ়ালে।
ঠিক আছে।
ভালে থাকক, আকৌ লগ পাম।
ঠিক আছে।